অ' বাইদেউ আছে ভালে? অ পাইছো পাইছো পাইছো।
অহ, তোমালোকে কি কৰি আছা? হা, মই এ এনে আপোনাৰ এবাৰ খবৰটো ল'বলৈ ফোন কৰিলো আৰু।
অ' ভাত পানী খাই বৈ অলপমান ইয়াতে বহিলোঁ।
অঁ বাইদেউ ভাত খা
আপুনি খালেনে? অ' হেল্ল' বাইদেউ আপুনি খালেনে ভাত?
অ মই খালোঁ। খাই পেলাই আপোনালৈ ঘৰত কল কৰিলোঁ আৰু কল কৰিলে কি বা কৰি আছে খাই খবৰ তো ললো আৰু। কিন্তু কথাটো ফাঁচি আহি আছে বাইদেউ, নাই নেট নেটৰ প্ৰব্লেম নেকিন কথাটো ফাঁচি ফাচি আহি আছে।
অ', কথাটো একদম ফাচি আহি আছে যে।
মোক মানে সেইটো লাগিছিল।
বাইদেউ শুনা পাইছেনে আপুনি?
অ পাইছো পাইছো পাইছো।
পাইছে অ মোৰ অ কিবা প্ৰব্লেম হৈ আছিল। কৰি কেনে, মাইনাজনী ভাত খাবলৈ আহিল নে স্কুলৰ পৰা।
অ আহিল আহিল মই কৈ আছো দে আপুনি শুনি থাকক অ। মোকে এ মানে সেই লাগিছিল এই দচখন গামোচা লাগিছিলে। মোক দচখন গামোচা লাগিছিল মোক দচখন গামোচা লাগিছিল। আপোনালোকৰ পৰা আছে না আপোনাৰ তাত গামোচা?
অ অ আছে সেই কৰি পা পাৰব দিয়া কিন্তু আজি ন আপোনাৰ কালি কালি লৈ যাব পাৰব সেকাৰফালে।
অ'অ'
অ', আছে নহয়। গামোচা খালাই আছে সেই কৰি ফেলে এনে গামোচাই আম পিটি চিটি চাই ল'ব লৈ ফেলে ধুনীয়া সেই কৰিব পাৰব আৰু। বৈনীজনীও আছে বৈনীজনী থাকেফালে সিহঁতে কাটি দিব কৈছো কলে দি দিব। গধূলি হলেও আহিব কালি হলেও আহিব আৰু আজি চোন দিয়াৰ সময় নাই কাটি বতাৰ মানে এই কালি আঙুঠি সুধো বাইদেউ সেই আঙুঠি সুধো কাৰণে কানি কাপোৰ ধুলো বহুত সেই কৰিলো এতিয়া আৰু ঠিক কাপোৰবিলাক কৰাব লাগব
অ অ
অ এতিয়াহে আকৌ এইবাৰ শুনা গৈছ ছে শুনাই যোৱা নাছিল
অ মানে আমাৰ মানে আ আমাৰ মানে এখন গামোচা দোকান আছে গামোচা বেচো আমি কিবা কানি কান কাপোৰ লৈছো লৈছিলে মানে আৰু তাতে তাগে তাতে মানে আৰু কাপোৰ পালে মানে মই আৰু ৰাখি থঙ আৰু তাতে আমি বিক্ৰী কৰো আৰু মই দেখোন শুনিব পাইছো আপোনালোকৰ বোলে দাম চাকি খন ভাল বোলে
অ আমাৰ গামোচা ধুনীয়া হয় মাছ মাছ জৰ গামোচা আপুনি চাই ললে একদম ধুনীয়া আপুনি গম পাই যাব বোলে আমাৰ পিট নীতি আমি ভোতাৰো চিন দিওঁ ভোতাৰো চিন দিওঁ আৰু আৰু আমাৰ দীঘলটো আছে ফতুৰেঞ্চি আৰু কি বহলতো আছে অ এক বত্ৰিশ ইঞ্চি
অ আমাৰ গামোচাৰ বত্ৰিশ ইঞ্চি দীঘিলাও আছে আৰু কি এনে এই দীঘিলা টো আছ হলে আপুনি একদম আৰু ধুনীয়া চেন তেন দিয়া বুটা দিয়া
উম
আহিল আহ কৰবাৰবকচ নে কৰি গ ন
অ ম ম
দোকানতে আছে নে
আছ কামতে আছে নেইটা
দোকানতে আছে অ এ ঢোকানী মানুহ আহ আহেই কৰিব নোৱাৰাৰে ন আটোকো সময় নাপায় নহয়
উম, হয় দিয়ক আমাৰো একদম দুটকা সময় নেপায় মা ভাত খালে নে আপোনালোকৰ?
কোৱা আপোনালোকৰ ভণ্টিহঁতে ভাত খালেনে?
ভাত খালে। সৰুজনী সৰুজনী কম্পিটাৰত গেল।
অ ' আমাৰ টো এই মাইনাচ জনী স্কুলৰ পৰা আহি পাইছে আহি পাই এতিয়া আকৌ ভাত খাবলৈ দিছো। ভাত মানে তাই একদম খাব লৈ ইচ্ছাই নকৰে তথাপি মই কৈছো মা ভাত বাৰী থৈছোঁ ভাত খাই দিয়া। তাৰমানে চবজি দালি চবজি বনাইছিলো। বনোৱা দেখা পাই তাই আৰু সেইবিলাক বস্তু ভাল নাপায় আৰু।
মানে পইচা দিব লাগব হাত ত আৰু যদি কণীটো থৈ দিও কাঁহীৰ ওপৰত তেতিয়াই খাই ভাল পা পাই, কণী থৈদিলে অ
মানে
অ কণীটো থৈ দিলে ভাতকেইটা খাই ভাল পায়। আৰু অ তাৰ পাই দছ টকা পইচা দিছে। পইচা দছ টকা দিয়াৰ কাৰণে ভাত ভাত খাব গৈছে। এনেই তোনৰ ভাত নাখায়।
আমাৰো,
উম হো আজি কিবা নেটকটো ফাঁচি ফাচি আহি আছে।
অ অ, আমাৰ আমাৰ আমাৰ মাইনাজী অ ভাত নাখাই বাহিৰতে বেলেগ বেলেগ বস্তু খাই যাৰ কাৰণে - খাই আহে আৰু ঘৰতে নে অলমান খাই আৰু -
অ এইবাৰ নেটৱৰ্ক ইমান প্ৰব্লেম হৈছ - যে যে মানে এতিয়া তোন নেটৱৰ্ক ইমান ফাঁচি ফাঁচি আহি আছে। আগৰ সেই শুনাই পোৱা নাযায় সেনেকুৱা হৈছে। কম কম কৈ চাউন আহি আছে উ, ঞ ল'ৰা - ছোৱালীবিলাক বাইদেউ সেনেকুৱাই আমাৰো হেহঁত দুটাই বহুত দিগ দাৰ দিয়ে। অ, কালি কালি আমতো সুধ যোগাৰ খানি হলনে? অ আমাৰো গোটেইখিনি কালিয়ে আনিব গৈছে হেই কৰি ফেলে। মানে হিচাপ দিছে? আম আনিব দিছে আনাৰচ আনিব দিছে কিন্তু ক'ত থলা না - মাটি কঁঠল আনিব হাক দিছে। তাই মাটি কঁঠাল খাই ভাল নাপায়।
অ লেটুক আনিব দিছে, পইলাম আনিব দিছে।
বতা কাৰণে নাই গামচা গিখান ধোব লাগিব
অ, আমা আমাৰো কিস্তিটো কিস্তি আমাৰো কিস্তি আছে কিন্তু আমাৰ লাষ্টত পৰে তিৰিছ তাৰিখে দিলেও হয় কিস্তটো, এই বহুত কষ্ট হয় বাইদেউ মাৰি মাৰি শেষত দেও আৰু কিস্তটো মইও বোয়নি সেই কৰি দি পেলে অ',
হে হেমন্ত মামাই আমাক এক পইচা দিলেও পইাচা দিলে একবাৰ
অ', বাপাৰে বা চা বাইদেউ আমি আজি হেমন্ত মামাৰ কাৰণে আমি আজি বহুত উন্নত হয়নে নহয় আমাক সেই দহ হজাৰক পইচাটো দিলে কিমান হেৰি সুবিধা হয়নে বাপৰে বা আজি আমি হেমন্ত আমাৰ কাৰণে বহুত হেই সুখী সেইকাৰণে বহুত মানুহহে আমি গৈ থাকো আজি আজি ম মামাৰ কাৰণে আজি আমি শালকখন আগবাঢ়ি নিব পাৰিছো বাইদেউ বহনী ঘৰ শাল কেইখন আগবাঢ়ি নিছো শাল শালৰ কাম খিনি গোটেই খিনি কৰিছো
অ', বাইদেউ অ', মইো কম লো আপুনি কম ল মই
হা
অ, ' আপু ন কটো ম কি কৰি
অ', মই বাইদেউ শালতো লগাইছো মই শালত লগাই বাতিতিটা ফিটিং কৰিলো বাতি ফিটিং কৰি আকৌ কয় ইমান এতিয়া কাপোৰ ওলাইছো এতিয়া কাপোৰ ওলাই মই কাপোৰটো বি বিক্ৰী কৰি দিওঁ মোৰ ঘৰৰ পৰা লৈ যায়
মই দহ হাজাৰ খতো লৈ গনে মানে গান চা চন মেখেলা লগাইছো চাদৰ মেখেলা লগে মানে আৰু সেই চাদৰ মেখেলা বিক্ৰী কৰিছো
অ', ময়ো সেনেকুৱা মইো বিক্ৰী কৰি দে দক মই আৰু ৰাখিব নোৱাৰো নহয় আ ঘৰৰ পৰা লৈ যায় আৰু বেপাৰীয়েে লৈ যায় কাপোৰতটো ধুনিয় দি ন হয়ফে ধুনীয়াাক ধনীয়া আৰু হা আৰু বাইদেউ আপোনালোকৰ দোকানত জ কাপোৰ দিব লাগে আপুনি আহি যিবিলাক কাপোৰ কান চাই যাব
অ', চাই যাম বাৰু এই মোক বেলেগ বেলেগ এই ডিজাইনৰ কাপোৰ লাগে
অ', মই মোৰ আছে মোৰ কেইবাটাও ডিজাই চাৰি ডিজাইন আছে চাৰিটা ডিজাইনত চাৰিটা ডিজাইন আপুনি বাইদেউ চাই যাব চাই গলে মানে একদম পচন্দ হৈ যাব এটা মগৰ আছে বাইদেউ ফুলতটো চাব ফুল টো এটা মগৰ আছে এটা ময়ুৰ আছে আৰু কি এ নাই এ এটা দিছে জাতিৰ আছে উ তাৰপ এনেকুৱা চাৰিটাকৈ ডিজাইন আছে আৰু
মানে কি হল আাৰ হাজাৰ টকা গামাছৰ বাতি লগালো লগই ফেলে মক দোকানখননৰ ওচ লও আহ পেলাই গামোচা অতিথয়ে কৰো
অ', আমিও আমিও সেই একেই দিয়ক আৰু সকমি চলিব লাগিব আৰু হয়নে
গামোচা লাগাল গামোচা লাগে আৰু দোকানত গামোচা ফ তেওঁ আৰু বেংকৰ কিস্তি আছে বেংকৰ কিস্তিটো দিব লাগে তাতে আত্মসহায়ক গোটৰ পৰা লোন লৈছিলো দিলো পাইলা
তহ গোটৰ পৰা লৈছো লৈ আমাৰ আমাৰ এতিয়া লোন টো আছে পাঁচটা ছয় কেইটামান কিস্তি আছে মাৰিব। বৈ আৰু, অঁ আমাৰ গোটৰ গোটৰ।
উম।
কিবা আজি নেটৱৰ্কটোৰ কাৰণে ইমান প্ৰব্লেম দিছি মানে।
মই শুনি আছো দে আপুনি শুনি থাকক। উম ছয় লাখ টকা লোণ লৈছিলো।
অ আ ছয় লাখ টকা আমিও ছয় লাখ টকা লৈছিলো আমি এজনীয়ে পঞ্চাশ হাজাৰ কৰি নি ভাগে লৈছো।
আজি এনেকে দুবছৰ কিস্তি দিলো আ
আ আমিও সনেকমি কৰি পেলাই কৰিছো দিয়ক, দিয়ে পেলাই এতিয়া আৰু পাচ ছয়টা মান কিস্তি আছে।
আমি আৰু দিওঁ কিস্তিটো মাৰি আছো আমি। কিস্তিটো মাৰি আছো আৰু এছৰ কিস্তি দিলে ল'ব পাম।
অ আমিও মাৰি আছো কিস্তিটো। আমি দিয়া সেই আঠ কি অ ওঠৰ তাৰিখে মাৰি দিওঁ। আমাৰ তাৰ মানে গোটৰ আমাৰ গোটৰ মহিলাখিনি ধুনীয়া। কোনো এত্ৰা নকৰে ধুনীয়া ধুনীয়া কৰি দিয়ে আৰু, কিছুমান যে গোটত কৰে।
আৰু আমাৰো ধুনীয়া গোটটো।
অ আমাৰো ধুনীয়া কৰি কিস্তি দিয়ে একদম অ, আমাৰ তাৰিখৰ দিনা তাৰিখত স দিনা পোৰা ওঠৰ তাৰিখে কিস্তি দি দিওঁ ওঠৰ তাৰিখে দি দিওঁ আমি। দিফালে সেই ৰকমে মইয়ে অ মই যাব হ'ব নৃতনা বতৰ
চছেক্ৰেটাৰী সভানেত্ৰী দুজনীয়ে যাও। ইহঁতক আৰু সদস্য নেখেদা আৰু
এতিয়া আৰু সিহঁতৰ সন নৈপাৰৰ লোন লোৱাৰ কথা কৈছে কিবা কৰে আৰু। লাইয় ললে বাইদেউ সেইখিনি পইচা আৰু শালতে সটাব লাগব দিয়া হয়নে?
আমাৰো পইচাটো আনি পেলাই শালত খাটাও দোকানত খটাও দক দোকান দি দোকান দিছে তাতে দোকানত খটাও শালত খটাও। সেনেকে আৰু লৰা-ছোৱালী কেইটাই মোক অলপ সহায় কৰে।
এ লৱা বাপৰ ভাইতি
উম ল'ৰাও সহায় কৰে, ছোৱালীও সহায় কৰে। এনেকে মই আৰু সুবিধা পাইছো আৰু এনেকে সহায় কৰাৰ কাৰণে।
অ আমাৰ ইহঁত এতিয়া পঢ়ি আছে নহয় সিহঁতে সেনেকুৱা কৰক পঢ়া ত নাই বায়েকে মাইনেও পঢ়িবলৈ স্কুলত যাই সেই কৰি পঢ়ি আছে। ত বাবুতো পঢ়ি আছে, অকদি ফালে। এ আমি দুটাই কৰি আছো আৰু কিন্তু এনেই কথাই নহয় আৰু ভাল আৰু বেয়া নহয় আৰু বস্তা ভালতে চুৰি আছো।
আৰু শিৰ মিটিং আছে ভিতত কিহৰ মিটিং আছে কিহৰ মিট যাবই লাগিব এতিয়া অলপ আল অলপ।
অ অ মো ম বাইদেউ ভালে হ'ল দিয়ক আপুনি কথাটো মনত প দি দিছে।
অ।
অ আপুনি কথাাতটো বাইদেউ যেন হি মনক কৈ দিছে মোৰো মিটিং আছে পাহৰিছে মই বুজিছ ন বাইদেউ অ মোক কালি ফোন মাৰিছিলোন মই এতিয়া মিটিঙত যাবই লাগিব তাৰ মে মই এই আমঠি গুধিৰ কাৰণে কানি কাপোৰ ধো ো বহুত খান ধুই মই পাহৰি গৈছিলো আপুনি ইমান ভাল কথা মনত দিছিল চি বাপৰে বাা
উ
অ ম মই যে যাবই লাগিব অ মোক সিহঁতে ফোন কল কৰিলো হয় কল কৰিলে মই একো সেই কৰিলোঁ হয় যকচোন